হেল্ল।
অ শুনিছা?
শুনিছো অ।
অ কি খবৰ?
ভালেই আছোঁ। আপোনাৰ?
অ মোৰো ভালেই দিয়া। পিছে এতিয়া কি কৰিছা?
মই ভাত খাই উঠি- আজৰি হ
অ অ। মই বাৰু কেতিয়াবা খাইছো, খাই লৈ আজৰি হৈ এনে অলপ বহিছো আৰু ভাবিলো অলপ কথা পাতো তোমাৰ লগতে।
হয় হয় কওক ভালে কৰিছে।
অ। মানে মই সুধিব খুজি আছিলো আৰু মানে, এতিয়া মানে আমি ধৰি লোৱা যেনেকুৱা ঠাইত আছো নহয়
হয়।
এতিয়া ভাত তুমি য'ত আছা তেনেকুৱা এই ঠাইবোৰত মানে মানুহ বিলাকৰ মানে কেনেকুৱা জীৱিকা বা কৰ্ম নহয় বা দৈনন্দিন জীৱন কেনেকুৱা অকনমান জানিব খুজিছো মানে কেনেকুৱা হয়। মানে কি কি কৰ্ম বেছিকে কৰা দেখা যায়? হয়।
অ ব বৰ্তমান মই এইখিনি এৰিয়াত ক'ব গ'লে আমাৰ স্কুলচ বোৰ আছে যেনে আমাৰ ওচৰে-পাজৰে অ ই মানে প্ৰায়ে স্কুল আছে, দুখোজ আগুৱাই এখন স্কুল আৰু তাৰে দুখোচাকৈ এখন স্কুল, তেতিয়া যে ইয়াত পৰা মই দেখা পাইছো যে প্ৰায় মানুহবোৰ বহুত ব্যস্ত থাকে মানে নিজৰ জ জীৱনক লৈ ধৰক আহ কেনেকে অলপ ব্যস্ত থাকিব পাৰে বা কেনেকে নতুন নতুন কিবা শিকিব পাৰি কাকো মানে মই ইয়াত অহাৰ পৰা মানে আজৰি থকা দেখা পোৱা নাই। যেনে আমাৰ কিছুমান উম মোৰো ধৰি লওক আগৰ ঠাইখনত
প্ৰায়, মানুহ মানে, এনেই থাকিছিল। কাৰণ, তাহাঁতৰ এটা, নিৰ্দিষ্ট নিৰ্দিষ্ট মানে, জীৱনক লৈ যে কিবা, কৰিব লাগে বা ইনকাম কৰিব লাগে বা আমাৰ কেনেকে আমি, সৰু-সুৰা বিজনেছ কৰি পেলাই, লাইফত বিজি থাকিব পাৰোঁ। সেইটো কথা মানে, আমাৰ কিছুমান পৰিৱেশ লৈ পেলাই, কিছুমান ঠাই লৈ পেলাই, এইটো ইমান দেখা নাযায়। আৰু ইয়াত যিহেতু, অকমান গাঁও পৰিৱেশ প্ৰায়ে, দেখা যায় যে ইয়াত, আঁ সৰু-সুৰা হ'লেও খেতি কৰে। আৰু বহুতো, ফ্ৰেছ-ফ্ৰেছ আমাৰ যিবোৰ, শাক-পাচলি আছে। অলপ-অলপ কৈ হ'লেও মানে, বিক্ৰী কৰি পেলাই, এটকা-দুটকা যি উপাৰ্জন কৰিব পাৰে। সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া, দেখা যায়।
হয়, হয়। উম! হয়, এতিয়া বিশেষকৈ, বাৰিষাৰ সময়ত, আমাৰ ঘৰৰ ওচৰতে বা ঘৰৰ পিছফালে, বাৰীতে বহুতবিলাক শাক-পাচলি পোৱা যায়, নহয় আৰু সেইবোৰ যদি, অকণমান সময় উলিয়াই আমি, বুটলিব পাৰোঁ। নিজৰ ঘৰৰ লগতে, অকমান বজাৰলৈ গৈ বিক্ৰী কৰি, দুটকা উপাৰ্জনো কৰিব পাৰে।
হয়! আৰু তাৰ লগতে আমি, অন্য সামগ্ৰী লৈ আহিব পাৰোঁ, সেইখিনি টকাৰে।
পাৰে। হয়, হয়।
আৰু আপোনাৰ পিনে, কেনেকুৱা অৱস্থা?
অ'! এইফালেও তেনেকুৱাই! এতিয়াতো, এতিয়া অলপ আগতে আগতে ক'লা! মানুহবোৰ ব্যস্ত হৈ গৈছে, এতিয়া নহয়। সময়ৰ লগত মিলাই চলাৰ কাৰণে, মানুহ বিলাকে এতিয়া, আজৰি সময় নোপোৱা হৈ গৈছে। নিজকে ব্যস্ত ৰাখে। কেনেকৈ মানে প্ৰতিযোগিতাত আগুৱাব পাৰে আৰু। মানে, এইখন মানে, সংগ্ৰামত আৰু জীৱন সংগ্ৰামত মানুহখিনিয়ে, আগুৱাৰ কাৰণে বা নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে, যিকোনো সময়তে ব্যস্ত থাকে আৰু। আৰু এই, ব্যস্ততাৰ ফলত, কি হৈছে! কেতিয়াবা, কিছুমান ক্ষেত্ৰত আমি মানে, কিছু অভাৱ দেখিবলৈ পাওঁ নহয়, মানুহৰ মাজত। এতিয়া, তাৰ মাজতো কিন্তু, বেয়াতকৈ, ভাল দিশ বোৰ বেছি আছে আৰু ধৰি লোৱা মানুহৰ ঘৰ বা ঘৰৰ উন্নতি, পৰিয়ালৰ উন্নতি, সমাজখনৰ উন্নতি হৈছে। তাৰপিছত, এই যে, অলপ আগতে ক'লো! আমি বজাৰৰ কথাটো, তেনেকুৱা যিসকলে মানে, নিজৰ লগতে আনকো, সেই মানে, ওচৰ-পাজৰৰ যিবোৰ বস্তু, থলুৱা খাদ্য খাদ্যই হওঁক নহয়, তেনেকুৱাবোৰ বুতলি আনি পেলাই, নিজে ব্যৱহাৰ কৰিব, কৰে। আৰু আনকো বিক্ৰী কৰি, দুটকা উপাৰ্জন কৰে। আৰু যিসকলৰ সময় নাই বুটলিবলৈ, তেওঁলোকেও সেই খিনি, দুটকাৰ কিনি আনি, মানে উপভোগ কৰিব পাৰে আৰু তেনেকুৱা। আৰু এতিয়া মানে, মানুহবোৰে এনেকুৱা হৈছে অ'! শিক্ষা অনুষ্ঠানৰ লগতে আৰু বিভিন্ন ধৰণৰ আনুসংগিক শি শিক্ষা গ্ৰহণ কৰে। তেনেকুৱা ক্ষেত্ৰত, ল'ৰা- ছোৱালী বিলাকেও এনে নাথাকে আৰু মানে। সিহঁত ব্যস্ত থাকে। সৰুৰ পৰাই মানে সিহঁতক জীৱিকাৰ কাৰণে মানে এটা পথ দেখুওৱা হয় আৰু যিটো পথেৰে গ'লে সিহঁতে ভৱিষ্যতে এটা মানে ভাল কাম কৰিব পাৰিব বা নিজৰ ভৰিত থিয় দিব পাৰিব।
হয়। হয়, হয়।
তেনেকুৱা।
আজিকালি মানে এনেকুৱা হৈছে বে ত থকাৰ ফলত মানুহৰ যিবোৰ অ' মানে বেয়া চিন্তা ধাৰা সেইবোৰৰ কাৰণে মানে সময় নোহোৱা হৈ গৈছে। এতিয়া যেনেকে অ যিমান আমি নিজক ব্যস্ত ৰাখোঁ, আমাৰ মগজুটো আমি যিমান ব্যস্ত ৰাখোঁ যিমান কামত খটাও, সিমানেই, মানে, সেইটো কি হয় যে, আমাৰ কটাৰীবোৰ যেনেকে আমি ধাৰ কৰি থাকোঁ, তেনেকুৱা আমাৰ মগজুবোৰো বহুত, মানে, কাম কৰিব পৰা কেপাচিটিটো আহি যায় মানে তাৰ লগতে আগৰ যিবোৰ আমাৰ আগৰ প্ৰজন্মবোৰ আছিল, সেই সময়ত আমি দেখা গৈছিলোঁ যে, আমাৰ আইতাবোৰ আছিল, তাহাঁতে হাতেৰে চুৱেটাৰ বনাইছিল। ওলৰ কাপোৰেৰে। বা বহুতো কিবা কিবি নানা ধৰণৰ কাম কৰিছিল। সেইবোৰ মাজত হেৰাই গৈছিল এইবোৰ কাম মাজতে এনেকুৱা হৈছিল যে, এইবোৰ কাম দেখিবলৈ পোৱা নাযায় আৰু আমাৰ প্ৰজন্ম বোৰে কি কৈছিলে, এইটো আমাৰ এইটো ককা আইতাৰহে কাম। কিন্তু এইটোত এতিয়া দেখিবলৈ পোৱা গৈছে। এতিয়া যিটো নৱ প্ৰজন্ম, আমাৰ যিবোৰ এতিয়া উঠি অহা সৰু সৰু সৰু ল'ৰা ছোৱালী বা উঠি অহা নতুন প্ৰজন্ম, এতিয়া তাহাঁতে এইবোৰ আকৌ আকোৱালি লৈছে।
হয় হয়। সেইটো ভাল লগা কথা হয়।
হয় হয়। আগতে যিবোৰ মোজা বনাইছিল বা আমাৰ কিবা চুৱেটাৰ বনাইছিল।
হয়।
আজিকালি সেই মানে, আইডিয়াটো লৈ পেলাই এতিয়া নতুন প্ৰজন্মবোৰে তাৰে বহুত ধুনীয়া ধুনীয়া ফুল বা আকৌ লক্ষণীয় বস্তু বনাই পেলাই, ঘৰত সজোৱাৰ ক্ষেত্ৰত হওঁক বা‌ আমাৰ উপহাৰ দিয়াৰ ক্ষেত্ৰত হওক, বহুতো নানা ধৰণৰ বস্তু তো মানে আজিকালি নিজক ব্যস্ত ৰখাৰ লগতে পঢ়িও আছে, আৰু ভাল এটা ইনকামো কৰি আছে। সেইটো এতিয়া দেখা পোৱা গৈছে। সেই হিচাপত এতিয়া নৱপ্ৰজন্ম বহুত ভাল দিশত আগুৱাই যায় আছে।
হয়, হয়। উ, ইয়াতে এটা কথা মনত পৰি গ'ল, মানে আ আগৰ সময়ত যেনেকুৱা ল'ৰা ছোৱালী, বিশেষকৈ ছাত্ৰসকলে গুৰু গৃহত থাকি শিক্ষা গ্ৰহণ কৰিছিল নহয়, গুৰু গৃহত যায়। তাত গৈ, মানে বিদ্যা শিক্ষাৰ লগত গুৰু গৃহত থাকি, হাতৰ কামৰ মানে যিকোনো বিদ্যাই হওক হাতৰ কামেই হওক, বা গুৰুৰ যেনেকুৱা আচৰণ তেনেকুৱা সকলো হেখিনি গুণেই মানে গ্ৰহণ কৰিহে, ঘৰলৈ শিক্ষিত হৈ উভতি আহিছিল। ঠিক তেনেকুৱাকে এতিয়াও মানে ল'ৰা ছোৱালীখিনিয়ে মানে শিক্ষাৰ লগতে আনুষ্ঠানিক শিক্ষাৰ লগতে আৰু বিভিন্ন বিষয়ত চাগে শিক্ষা লোৱাৰ সুবিধাকণ পাইছে। এতিয়া আকৌ নতুনকৈ
হয়, হয়। এটিয়া আপুনি যে কলে, গুৰু গৃহৰ কথা সেই তোৰ পৰা মই আকৌ এটা কথা মনত পৰিছে, যে মই যিটো দেখিবলৈ পাইছোঁ, বা এইটো মোৰ মতে মই যিটো এতিয়া পেলাই বা বিচাৰকৈ দেখা পাইছোঁ। সেই হিচাপত আগত যেতিয়া লৰা ছোৱালীবোৰ গুৰু গৃহত গৈছিল? তাঁহাকতক অকল অ' পাঠ বিদ্যা নহয় আৰু নানা ধৰণৰ বিদ্যা দিয়া গৈছিল। যেনে অস্ত্রোপচাৰ, বা বিভিন্ন ধৰণৰ ব্যায়াম বা শাৰীৰিক শিক্ষা মানে শাৰীৰিক অ' আমাৰ বি কাশ, মগজুৰ বিকাশ নানা ধৰণৰ বি কাশৰ, ওপৰত শিকোৱা হৈছিল আৰু তাহাঁতে যেতিয়া এটা যজ্ঞ হৈছিল। তেতিয়াহে ঘৰলৈ উভতি আহিছিল, আৰু এট এতা সময়ত এইবোৰ অকমান পিছ পৰি যোৱা যেন হৈছিল। নহয়নে? যে অকল স্কুল গ'ল, আকৌ আহিল, আ কলেজ গ'ল, বিশ্ববিদ্যালয় গ'ল। এই যে এটা পঢ়াৰ যিটো পৰিৱেশ অকল মাৰ্কছৰ ওপৰত বা আমাৰ যিটো অকল মানে আমাৰ অ', প্ৰতিযোগিতামূলক হৈ গৈছিল। কিন্তু এতিয়া যিটো নত তুন, প্ৰজন্ম খোৱা লোৱাৰ ক্ষেত্ৰত তাহাঁতে বহুত হেল্থ কনচিয়াচ হৈ গৈ আছে। তে তাৰ লগ লগতে তাহাঁতে নিজক কেনেকে ব্যস্ত ৰাখিব লাগে, কেনেকে উপাৰ্জন কৰিব? পাৰে। কেনেকে ভাল-ভাল বস্তু খাব পাৰে, তাৰ ওপৰত বৰ গুৰুত্ব দিয়ে। সেই আগত যিটো গুৰু গৃহত যাই পেলাই তাহাঁতে খোৱা লোৱাৰ পৰা শিকিছিলে যে আমাৰ আয়ুৰ্বেদিক হিচাপে আমি কি-কি থলুৱা খাদ্য, খাব লাগে। কোনটো বনধি ঔষধ ভাল। এতিয়া আকৌ সেইবোৰ বৰ ধুনীয়াকে তাহাতে ৰিচাৰ্চ কৰে বা জানিবলে বিচাৰে যে কোনটো খালে ভাল হ'ব। কোনটো খালে কি আমাৰ কি অ' লা মানে লাভৱান হব, আমাৰ শৰীৰৰ কাৰণে। আৰু যিটো আগৰ দিনৰ অস্ত্ৰোপচাৰ বা ব্যায়াম আছিলে সেইবোৰ এ তিয়া, দেখিবলৈ পোৱা যায়। আজিকালি ল'ৰা-ছোৱালী বোৰে যি আমাৰ জিমত যাই পেলাই হ'লেও সেইখিনি ব্যায়ামটো মানে বৰ্তমান কৰি আছে মানে।
কৰি আছে। হয়, উম হয় আৰু সেয়া যথেষ্ট খিনি মানে নিজৰ চেষ্টাৰ ফলত হৈ আছে। হৈ আছে বাৰু আজিকালি কালি ল'ৰা ছোৱালীয়ে এ বহুতে কষ্ট কৰিব পৰা হ'ল, আগৰ দিনৰ মানুহৰ নিচিনাকৈ। এতিয়া আকৌ নতুনকৈ নৱপ্ৰজন্মই শক্তি পাইছে আৰু সেই শক্ত ক্তি তেওঁলোকে মানে যথেষ্টখিনি কষ্ট কৰে, আৰু কষ্ট কৰি পেলাই মানে এইবিলাক দিশত আগুৱাই গৈছে আৰু মানে। ব্যায়ামৰ ক্ষেত ক্ষেত্ৰতে হওঁক, শিক্ষাৰ ক্ষেত্ৰতে হওঁক বা কৰ্মৰ ক্ষেত্ৰতে হওঁক জীৱনটোক নতু নতুন ধৰণে চিন্তা কৰাৰ এটা সুযোগ বিচাৰি পাইছে।
হয় আৰু তাহাঁতে বৰ উৎসুক সেইবোৰ লৈ পেলাই। যে বহুতো কথা তাৰে জানিব বিচাৰে। যে এইটো কৰিলে কি হব? সেইটো কৰিলে কি হব? যে পুৰণা আগৰ প্ৰজন্মই কি ভুল কৰি আহিছে? সেইটোৰ পৰা তাহাঁতে বহুত ধুনীয়া ভাৱে এতিয়া মানে শিক শিকি আছে। শিকি থাকা বোলে ক'ব পাৰি আৰু।
হয়-হয়, উম। ঠিক আছে বাৰু। অ জানি ভাল লাগিল তোমাৰ পৰা কথাখিনি।
দিয়ক আপোনাৰ লগতো কথা পাতি বহুত ভাল লাগিল আজি বহুত দিনৰ মূৰত।
হয়-হয়, ঠিক আছে ধন্যবাদ।
থেংক ইউ।